হৱক কি খবৰ। আচু শুনিয়ে আছো।
অ, মইয়ো আছো আৰু ভালে। বাকি আহ্ গৰম আছে। বহুত গৰম। বাপৰে
বহুত গৰম ন। ৰাতি মানে ভালকৈ শুবি। পোৱাটো বহুত ইম্পৰ্টেণ্ট আৰু পানী-চানি খাই থাকিবি দে পানী-চানি বহুত হেৰি, ইম্পৰ্টেণ্ট হয়। ডিহাইড্ৰেচন নট হৈ যাব নহ'লে। উম, পানী-চানি খাই থাকিবি ধুনীয়াকে। এই ৰ' চোন হেৰি, বাকী মানে মই এটা কথাৰ কাৰণে ফোন কৰিলো। তই টোচ ষ্টেডিয়ামত হেৰি আমি সৰু থাকতে মইতো লোৱা নাছিলো বাৰু ঐ হেমদাসৰ আন্দাৰ আমাৰ য়ংষ্টাৰ ফুটবল হেৰি একাডেমীৰ আন্দাৰত কোচিং লৈছিলি ন
অঁ হেমদাসৰ লগত ক
কচিটো কেনেকুৱানো ৰাতিপুৱা আবেলি কিমান সময় হৈছিলে কেনেকুৱা কি কচোন অলপ
ৰাতিপুৱা হৈছিলে ৰাতিপুৱা ৰাতিপুৱা সাতটাত দুটা মানৰ পৰা হৈছিলে
আচ্ছা
তোৰ এক ঘন্টা দেৰ দেৰ ঘন্টামান শিকাই তাৰপিছত তোৰ গধূলি হোৱা নাই ৰাতিপুৱাই আছিল গধূলি ক্ৰিকেট চলিছিল
অ গধূলিতো ক্ৰিকেট হৈছিলে অ ক্ৰিকেটটো মই খেলিছিলো আচ্ছা এই কিবা শুনিছো মই দুজন মানৰ শুনিছো যে বহুত বোলে ফিটনেছ ই বোলে বহুত দৌৰাই বোলে
অ দৌৰাই পোৰা একদম চোন অ তৰ গোটেই ফিল্ডখন দৌৰাব পুৰা একদম পোৰা দৌৰাই পোৰা দৌৰাই একদম পোৰা ফিটনেচ কৰে খিনি কেনে ভাল লাগে এইটোোৰ ভাল বাস্তুৰ সেই হে হে কাৰ্ডিঅ খিনি অলপমান টান আৰু টান মানে সেইয়াই আৰু লাহে লাহে ফিটনেচ আহোতে সময় লাগে এয়া প্ৰথম দিনা প্ৰথম দিনাটো এতিয়া নতুনকে যোনে ষ্টুডেণ্ট এটাই যায় তাক যদি গোটেই ফিল্ডখন দৌব দিয় তাতো এনেও মানে ভাল বেয়া লাগে ন ইচ্ছা নাই বা তেনেকুৱা লাহে লাহে দৌৰোতে দৌৰোতে তোৰ সেয়া হৈ যাব
উম হম হ লাহে লাহে দৌৰিব লাগিব একদম ধুনীয়াকে মানে এটা এটা চিষ্টেমত দৌৰিলে মানে তোৰ এসপ্তাহ দশ দুদিনৰ ভিতৰত নিজৰ ফিটনেছটো আহি যাব তোৰ কিমান দিন লাগিছিলে ফিটনেছটো আহোতে
ফিটনেচোতে লাগে ত দ দহ পোন্ধৰ দিন মান দহ দিন ম দৌৰাৰ পিছত তোৰ লাহে লাহে তই নিজে গম পাও যে অ ভাগতটো মানে কমকে লগা হৈছে আৰু ষ্টাৰ্টিঙত যিমান ভাগৰ লাগিছিল এতিয়া লাহে লাহে অলপমান কমকে লাগে আৰু তেনেকুৱা
অ হ হম আৰু খাদ্য চাদ্যটো দিছিলে চাগে কৈছিলে তেওঁ
তে নিজেও খাব পাৰা আৰু আৰু ভালকে
আচ্ছা বুঢ়িয়া-বুঢ়িয়া
প্ৰটিনটো অলপমান ভা মেইনটেইন। হ'ল এনাৰ্জি লাগে না, ফিল্ডত এইটো কাৰণে
টো ঠিকে আছে আৰু খেলা চেলা তোক চাব দিছিলে নে মানে এ- পাৰ্চনেল এ খেলুৱে বিলাক।
অ-অ-অ-অ চাব দিছিল। অ-অ তাকে আইডিয়া।
এনে কাৰ খেল চাব দিয় মানে কোনটো টিমৰ খেলবিলাক চাব দিয়ে।
এনে চাব দিছিল। আই এছ এল চাব দিছিল। আই লীগ বোৰ যে হয়। আই লীগ বোৰ চাব দিছিল। তাতে প্লেয়াৰ বোৰে কেনেকে খেলে, কেনেকে কি তেতিয়া অলপমান আইডিয়া পোৱা যায়।
আচ্ছা-আচ্ছা এনে। আই কি টুৰ্ণামেন্ট ভাল লাগে তোৰ? আহ মানে ইউৰোপীয়ান লীগ ভাল লাগে নে, তোৰ আমাৰ ইফালৰ লীগবোৰ ভাল লাগে ইণ্ডিয়ান লীগবোৰ ভাল লাগে?
এনেতো তোৰ হেৰি ৱৰ্ল্ড কাপ আহি আছে। এতিয়া ৱৰ্ল্ড কাপ চাব লাগিব। এনে তো ইউৰোপিয়ান লীগ বোৰ চা খাওঁ বাৰু।
লালি গাচি ভাল লাগে ন সেইটোতো চবকে ভাল লাগে মোৰো ভাল লাগে চাই মই মানে ফুটবলৰ ফুটবলত মানে বেছি ইণ্টাৰেষ্ট আছে কিন্তু মই মানে সৰু থাকোতে খেলা নহ'ল মোৰ। তই-তই যিহেতু খেলিছ তোৰ অভিজ্ঞ। কইতা ভাল পায় জান অলপ ফুটবলৰ। খেলবিলাক কেনেকুৱা কি হয়। এনেইতো ফুটবল জানো যে মই নব্বৈ মিনিটৰ টাবত যদি গ'ল চ'ল নহয় মানে টাইমটো পোন্ধৰ মিনিটকে দিয়ে। তপত আৰু গুল নহ'লে মানে হেৰি হয় টাই ব্ৰেক হয়। সেইখিনি জানো মই গোপীনাথ বৰদলৈ চাইছিলো আমাৰ ষ্টেডিয়ামত আছিলে ন। লোকপ্ৰিয় গোপীনাথ বৰদলৈ। বহুত ডাঙৰ খেলুৱৈ খেল এখন সেইবোৰতো চাইছিলে এনেই তোৰ ফেভৰেট মানে প্লেয়াৰ কোন খেলুৱৈ কোন হয়?
ফেবেৰেত প্লেয়াৰটো মানে ইণ্ডিয়াতো ধিছা নে ত
অল অভাৰ মান অল অভাৰ ৱল্ডৰ কোন কাক ভাল লাগে? আচ্ছা মেচিক-মেচিক কি হিচাপে ভাল লাগ সি কি? কি আছে তাৰ মানে কি গুণটোত গুণটোক?
ভাল লাগে মানে তাৰ হেৰি খেলা মানে, প্লেইং ষ্টাইলটো চাইকেনে ভাল লাগে। মানে যেনেকে তোৰ সি যেনেকে বলটো কাট কাটি-কাটি লৈ যায় মানে। ড্ৰিবলিং যোনটো হয়, সেনেকে ড্ৰি ড্ৰিংক কৰে এইটো ভাল লাগে।
উম এনে মেচিতো বঢ়িয়া ভাল প্লেয়াৰ এজন মানে, এই বয়সতো খেলি আছে ধুনীয়াকে, এইবাৰো বিশ্বকাপ খেলিব, কিন্তু আ, চবতকে ফিটেষ্ট মানে খেলুৱৈ কোন হয় এই পৃথিৱীৰ সকলোতকৈ।
ফিটনেছটো ৰনাল্ডয়ে হৈছ
ৰণাল্ডোই হয় ৰণাল্ডো চবেই সেইটোৱে কয় ৰণাল্ডোয়ে হয় ৰণাল্ডো কাৰণ মানে এই চল্লিছ বছৰত ভৰি দিছে চল্লিছ বছৰ একচল্লিছ বছৰ হ'ল, এতিয়াও মানে কিমান মানে এটা এনাৰ্জি নতুন এটা ল'ৰা নতুন এজন যদি ওঠৰ বিশ বছৰৰ ল'ৰা কিয় ৰণাল্ড লগত মানে পাত্তা নাপায়, ৰনাল্ডোই মানে বাচ্ছাটো সৰু ল'ৰাটো পাতা
নাপায়, হয় তাৰ যিটো ফিটনেচ সি মানে এতিয়াও তোৰ তাৰ মানে চল্লিশ বছৰ হল হ'বই আৰু। হলেও এতিয়াও মানে সি ত্ৰিশ বছৰৰ নিচিনা আছে তাৰমানে।
তোৰ মতেদি আই পি চৰি আ, ৱৰ্ল্ড কাপ বিশ্বকাপ ফুটবল কোনে জিকিব।
এইবাৰতো ভাল-ভাল টিম বহুত আছে। তোৰ পৰ্তুগাল টিমটোও বেয়া নহয়। তাৰপিছতো স্পেইনৰ টিমটোও বেয়া নহয়। ফ্ৰান্সৰো বেয়া নহয়। টীমটো
ফ্ৰান্সতটো এমবাপে আছে, উম। নাই মোক লাগিছে ফ্ৰান্সে জিকিব নেকি। ফ্ৰান্স নহ'লে পৰ্টুগেল আছে। পৰ্টুগালৰ ভাল-ভাল, পৰ্-পৰ্টুগালত আছে। বুৰ্ন ফাৰ্ণাণ্ডেছ আছে ৰনাল্ডো আছে। তে
ভাল-ভাল খেলুৱৈ আছে সেইটো কিন্তু যোৱা বছৰ অ', আৰ্জেণ্টিনা জিকিছিলে যোৱা বছৰটো ধুনীয়া লাগিছিলে যোৱা বছৰ। ষ্টেডিয়ামত এখন স্কিড-স্কিন টানি দিছিলে। ধুনিয়াকে, দিছিলে সেই স্ক্ৰীণখনত চাইছো ধুনীয়াকে ৰাতি, ৰা
যোৱা বছৰটো তোৰ যোৱা বছৰটো তোৰ ষ্টাৰ্ট মানে। সময়তটো ভাল আছিল এইবাৰতো অলপমান ৰাতিকে হ'ব।
অ এইবাৰতো ৰাতিকে হ'ব
এবাৰ আমেৰিকাত না
আমেৰিকাত তাকেইেতো কিন্তু এইটো এটা কথা তই কি ক নাজানো। কিন্তু ফুটবলটো মানে ৱৰ্ল্ড কাপ বিশ্বকাপ আ ফুটবলটো ৰাতি চাই মজা লাগে আমাক ৰাতি মানে ধুনীয়া লাগে হয়নে নাই ৰাতি চাইছো মই দুইহেজাৰ চৈধ্যৰ ৱাৰ্ল্ড কাপত ৰাতি কি ছাইছো আ মই আমিতো তেতিয়া সৰু ষ্টেডিয়ামত মানে উঠি পেলাই টিভি টিভি অন কৰোঁ অন কৰি ছাও
আহ মইো চাও উঠি কেনে জাৰ্মানী আৰু তোৰ জাৰ্মানী জিকিছিল যে এইবাৰ আহ।
অহ
এইবাৰো সেনেকে চাব লাগিব এইবাৰোতো দুটা তিনটা বজাতে হব খেলা।
দুটা তিনিটাতে হ'ব ৱৰ্ল্ডৰ মানে বিগেষ্ট শ্ব' বুলি কয় আৰু এইটো ন বিগেষ্ট শ্ব' আৰু মানে ফুটবলৰ এটা কি ক'ম
উ
এনে তই ফুটবল খেলিছিলি যে মই এটা কথা শোধো ফুটবলত আমাৰ অসমত কেনেকুৱা কি স্ক'পটো
অসমত তোৰ হেৰি স্কপ মানে কেনেকুৱা তোৰ এতিয়া তই যদি ভাল খেল ভাল খেলিলে তোৰ যদি নৰ্থ ইষ্ট ইউনাইট ইউনাইটেডত যদি যাব পাৰ ক্লাবত তেতিয়াতোৰ তেতিয়া লাভ আছে তেতিয়াতোচ টেবল মানে আৰ্নিং। হ'ব বা তোৰ সেয়া হ'ব তেনেকুৱা টাইপ আই লিগত খেলিব বলো তোৰ বাৰু হেয়াপাবি
হয় হম যদি মানে সেইবোৰ নাপায় নাপাই পেলাই যদি নৰ্মেল ক্লাবৰ খেলি থাকে তথাপিও মানে তেতিয়া ইমান একো হেৰি নহয় আৰু
অ তেতিয়াও হৈ থাকে আৰ্নিং আৰু এটা যদি তই ইণ্ডিয়া টিম পাৱ ইণ্ডিয়া টিম যদি পালে তেতিয়াতো কথাই নাই তেতিয়া এতিয়া তই ফিক্সড চেলাৰী পাবি।
হয় হয়
ইণ্ডিয়া টিম পালে আৰু যদি ইণ্ডিয়া টিম নাপা তেতিয়াও তোৰ। এয়া ধৰ আই লিগ আই এছ এল আই এছ এলত এটা প্লেয়াৰক কিমান কি দিয়ে মিনিমাম দহ লাখ মানতো দিয়ে। এটাপিলেৰক দশ লাখ টো তাক দিয়া মানে তোৰ বছৰটো চলিছে
বছৰটো চলি যায় বছৰটো চলি যায় সেইটো হয় এইটো ভাল কিন্তু আমাৰ অসমত মোৰ হিচাপত অলপ ফুটবলটো আমাৰ আমাৰ আৰু গ্ৰ' কৰিব পাৰি কিন্তু
ন কৰিব পাৰে
প অ
আছে আৰু তোৰ হেৰি মানে তোৰ ই ইণ্ডিয়াতে তোৰ ফুটবল টো মানে গ্ৰ' কৰিব লগা হৈছিল তোৰ এইবাৰ এইবাৰ এইবাৰ ৱৰ্ল্ড কাপতে তোৰ তোৰ এটা টিম চিলেক্ট হৈছে কংগো ৰিপাব্লিক বুলি ইণ্ডিয়াতকে মানে বহুত দুখীয়া দেশ
দুখীয়া দেখা
চাবি গুগলত চালে পাবি এতিয়া ইণ্ডিয়াত কে বহুত দুখ সুকীয়া দেশ হয় তথাপিও সহজতে চিলেক্ট হৈ গৈছে।
চিলেক্ট হৈছে ন কিন্তু আমাৰ ইণ্ডিয়া আমাৰ ইমান ডাঙৰ এখন দেশ হয় কিন্তু চিলেক্ট হ'ব পাৰা নাই
ৱৰ্ল্ড কাপত চিলেক্ট হ'ব পৰা নাই। সেইটোৱে কমি আছে সেইটোৱে, সেইটোৱে কচিঙত কমি আছে।
খাদ্যত কমি আছে ন আমাৰ ক্লাইমেটিকত কমি আছে কিহত কমি আছে
গ্ৰাউণ্ড লেভেল ি যেতিয়া এটা অ যেতিয়া এটা বাচ্ছা এটাই যেতিয়া তোৰ এয়া কৰিব কি কয় মানে ফুটবল খেলো বুলি ক'ব এতিয়া গুৱাহাটীতে চাব গ'লেতোৰ সেনেকুৱা ফুটবল ফেচিলিটি নাইে ভাল চাই একদম টপ লেভেল ক্ৰিকেট ফেচিলিটি কিন্তু বহুত এ ম কচিং ল'ম বুলি কয় এতিয়া মই হাইক্লাছ ফেচিলিটি সেইটো কাৰণে মই যাব লাগিব তোৰ বেংগলৰ বা মুম্বাই তেনেকুৱা টাইপ যাব লাগিব কিন্তু আমাৰ গুৱাহাটী থাক লাগে মানে সব জাগাত থাকিব লাগে আৰু ফুটবল ফেচিলিটি ভাল ভাল তেতিয়াহে প্লেয়াৰ বোৰ ওলাই আহিব
অ সেইটো হয় কিন্তু একদম পুৰা শুদ্ধ কথা, এইটো ঠিক কথা কৈ কৈছ। এনে ফুটবলত মানে কিমান তই যে খেলিছিলি তোৰ জাৰৰ্চি, পেণ্ট, বুট অ চক্চ মোজা চুজাও মানে মিলাই পেলাই ইমান মান খৰচত মানে হয় মানে কিমান মানে এমাউণ্টটো নহয় মানে, খৰচা গেম নে এইটো খৰচা খেলনে এইটো তোৰ আহ মানে এটা খৰচ নহয় ন ইমান দুখীয়া মানুহ খেলিব
পাৰে, পাৰে, আহ। তোৰ বুট, মেইন মেইন খৰচা তোৰ বুধ জোৰ বাকী চবতটো সৰু সুৰাই খৰচা অ টি চাৰ্টটো পেন্টটো যোনটো টিমৰ কাৰণে খেলৰ সেইটো টিমেটো তোক দিবইে যোনতটো ক্লাবৰ কাৰণে খেল বা তোৰ ধৰ নৰ্মেল কচিং কৰিলি কচিং কৰিলে তো তই জি টি পেণ্ট পিন্ধি যাব পাৰা জি টি টি চাৰ্ট
যিটি টি চাৰ্ট পিন্ধি যাব পাৰি। অ, এনে খেলটো কিন্তু বঢ়িয়া লাগে ন? খেলি পেলাই
খেলি কেনে ভাল লাগে অ, ফিটনেছ হয় আৰু অলমান দৌৰা দৌৰি হয়। অ পুৰা কাৰ্ডিঅ'টো হয় বঢ়িয়া। ফুটবলটো সবেই খেলে ন ক্ৰিকেট আৰু এটাও খেলে ফুটবল।
খেলে চবে খেলে, এইটো আমাক হিচাপে মানে ক্ৰিকেটাৰো আহ ধোনী বিৰাট সবে মানে, মেটচৰ আগত খেলিব আধা ঘণ্টা হ'লেও খেলে, ভাল এটা কিন্তু ফুটবলাৰে ক্ৰিকেটটো নেখেলে। ফুটবলটোত মানে এটা এটা মানে ওপৰত আছে লে-গেমটো গেমটো ওপৰত আছে কিন্তু আমাৰ ইণ্ডিয়াখন বহুত কমি
ইণ্ডিয়াখনন কমে বাহিৰ বাহিৰত যাব পাৰিলে তোৰ পইচা বহুত।
বাহিৰত গ'লে পইচা আছে বাহিৰত অ', অ', সেইটোত কিন্তু লাভ আছে ন? গম পালোঁ গম পালোঁ। দে তেতিয়াহ'লে ভাল লাগিল, ফুটবলৰ কথা পাতি পেলাই ৱৰ্ল্ড কাপ চাবি এইবাৰ। একেলগে চাম ৱৰ্ল্ড কাপ।
চানডে অ, অ, অ, দে, দে, অ, অ।